হয় মই আ আছো এনে।
অ', মই এয়া আহিছিলো কলেজৰ ফালে ওলাই, আপুনি, কি কৰিছে? অ',
খোৱা বোৱাই কৰিলোঁ আৰু।
অ', মইও খোৱা বোৱা কৰিলোঁ, কিহেদি খালে আপুনি?
আজি, আহ নিৰমিষ।
অ', মইয়ো একে মইয়ো একে নিৰামিষে খালোঁ আৰু। অ', আজিকালি বেছিভাগ এহ নিৰা ষে খাবলৈ লৈছো আৰু, বৰ্তমান বোলো, ভাবিলো ভাবি ফোনে কৰি দিলোঁ মোৰো আপুনাক কল কৰিম বুলি ভাবিয়ে আছিলোঁ আপোনাৰ লগত, কথা অলপ পাতিম বুলি ভাবিছিলোঁ। ৰ্তমান আমাৰ আহ জৈৱ বৈচিত্ৰ যেনেকুৱা পৰিৱেশ। সেইবিলাক মানে বনাঞ্চল সংৰক্ষণ ত ইয়াৰ ওপৰত লৈ পেলে মানে আপোনাক এটা অ অ ত আপোনাৰ পৰা অলপ জানিব বিচ বিচাৰিছিলো মানে ইয়াক লৈ কেনেকে মানে আপুনি ইয়াক লৈ কিমান আগ্ৰহী তাক জানিব বিচাৰিছিলো। মানে ইয়াৰ ওপৰত আপোনাৰ লগত অলপ কথা পাতিব বিচাৰো মানে, ক'ব নেকি অকমান কওকচোন
অ এতিয়া যদি আহ বনাঞ্চল বা এইবিলাক কোৱাৰ লগে লগে প্ৰথমতে যে গছ গছনি বা বনৰীয়া জীৱ জন্তু সেইখিনি যদি আপুনি চাব যায়। আগতকে পৰিমাণত আজিকালি বহুত কম কম দেখা গৈছে।
কমি গৈছে হয়।
কমি গৈছে হয়। আৰু বহুত মানে কি হৈছে কিছুমান যেনেকে জীৱ জন্তু মানে এতিয়া নাইকিয়া হৈ যাব ধৰিছে। যে মানে যিবিলাক সিহঁতৰ বৈশিষ্ট্যটো হয় বিলুপ্ত সেইটো হৈছে হয়। আৰু তেনেকেও কিছুমান গছ-গছ নিও, কাটাৰ ফলত বহুতো কিছুমান অ' ভাল যেনেকে ঔষধিযুক্ত গছ কিছুমান থাকে, সেইবিলাকো নাই। হে গৈছে কটাৰ ফলত। উম,
বৰ্তমান সময়ত হয়। বৰ্তমান সময়ত আমাৰ আহ, পৃথিৱীখনৰ পৰা মানে যেনেকুৱা ধৰণৰ, আমি আগতে আমাৰ যোনটো ভেৰাইটিচ বস্তু, টো আছিলে বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ, আমাৰ হা জংঘলত পোৱা গৈছিলে হাবি জংঘলত ত আজিকালি দিনত তেনেকুৱা নহয় মানে আজি আজি কালি দিনত আমি কিছ কিছুমান লিমিটেড বস্তুহে পাওঁ মানে। আমাৰ গা যদি আমি আ বনাঞ্চল সমূহলৈ যাওক বনাঞ্চল সমূহত আমি একেবাৰে কম সংখ্যক অ' ধৰি অ' জীৱ জন্তু টো সৰু সুৰা জীৱ জন্তু বোৰ চৰাইবোৰ আগতে অ' য'ত যোন বিলাক আগতে মানে আমাৰ ইয়ালৈ চৰাই আহে বেলেগৰ বেলেগ ৰাজ্যৰ পৰা বেলেগ অ' দেশৰ পৰা কিন্তু আজিকালি মানে তেনেকুৱা তেনেকুৱা দেখা নাযায় কাৰণ মানে অ', পৰিভ্ৰমি চৰাই সমূহ আহিব কিয় যেতিয়া অ', গ্ৰীষ্মকালত বা বেলেগ এটাৰ আ-কা চিজনত তেতিয়া মানে বে-যেতিয়া বেলেগত মানে খাদ্য বস্তুৰ অভাৱ হ'ব বা থাকিবলে অসুবিধা পাব, তেনেকুৱা ক্ষেত্ৰত সেই চৰাই সমূহ বা বেলেগ জীৱসমূহ। আমাৰ বনাঞ্চললৈ আহিব য'ত আমাৰ তাত বস্তুবিলাক থাকিব। কিন্তু, যেতিয়া আমাৰ তাত বস্তুবিলাক নাইকিয়া হৈ যায় আমাৰ তাতে এতিয়া গছ গছনি কাটি বনাঞ্চল ধং কৰি মানুহে তাত যদি ডাঙৰ, ডাঙৰ অট্টালিকা বনাই দিছে। ত' তেনেকুৱা ক্ষেত্ৰত আ আপোনাৰ আ সেইবিলাক নাহে আৰু যেতিয়া পৰিভূমী চৰাইবোৰ নাহে বা হেৰি নাহে নহয় তেতিয়া মানে আমাৰ ইয়াত এ সেই বস্তু বিলাকৰ কম কম কম অনুভৱ হয় মানে। নাইকিয়া নিচিনা নোহোৱা নিচিনা খিব সেইটো এটা ভাল দিশ নহয়। চাবলৈ গলে।
হয় হয় ঠিকেই কৈছে সেইটো। উম মানে এখন উম কওক মানে এতিয়া যদি চাব যায় এতিয়া এতিয়া পৃথিৱীততো জীয়াই থাকিবলে অকল মানুহ বা অল মানুহেই নাই ন। যদি চাব যায় বনাঞ্চলৰ জীৱ জন্তু চব মিলি এখন পৃথিৱীৰ অ' খন জীয়াই থাকিব ন যদি চাব যায় মানে আমাৰ। জীৱমণ্ডলটো। ত' সেইটো ক্ষেত্ৰত পাৰিলে মানুহে বা যোনেই নহওক মানে চৰকাৰে হ'লেও বা এইটোৰ ওপৰত ভালকে নি খন কৰিব লাগে। গছ গছনি হওক বা বনাঞ্চলৰ ওপৰত ভালকে ৰখাটো আৰু অ' কিন্তু আজিকালি কলে অট্টালিকা বা বনাবৰ কাৰণে আপুনি যেনেক ক'লে বা কিছুমান ফেক্ৰী বনাব কাৰণে নে গছ গছনি সম্পূৰ্ণৰূপে কাটি দিয়া হৈছে আৰু এইটো ক্ষেত্ৰত আচলতে মানুহ মাত মাতিব লাগে। বা
একদম সঁচা কথা কৈছে হয় হয় হয় এতিয়া আহ মানে এইবিলাক বস্তুত যদি এতিয়া আপুনি ঘৰ্ডাৰ যদি মানুহে মাত নামাতে তেতিয়া বৰ্তমান যিমানটো বনা ল, ধ্বংস হৈছে, তাতকৈ আৰু দুগুণ বনাঞ্চল বেছি ধ্বংস হৈ যাব, আৰু অ' আহি আছে সময়ত ভৱিষ্যতৰ পৰা যিটো সময় আহি কিন্তু মানে একচুৱেলি আমি কৰিব লগা কামবোৰ মানে আপোনাৰ এতিয়া আমি যদি গছ এজোপা দুগছ জোপাটো কেতিয়াবা কাটিবলগীয়া হয়।
হয়।
হ'ব পাৰে সটো যেনে কাৰণে ত' সেই গছজোপা যদি দিছো, তাৰ বিপৰীত আমি অন্য এজোপা বা অন্য দুজোপা গছ ৰুবলৈ লব লাগে যাতে আমি ভৱিষ্যতে আকৌ তেনেকুৱা ধৰণৰ সুবিধাসমূহ তাৰ পৰা পাওঁ হয় নে নহয়? কিন্তু মানুহে কি কৰে অ গুৰুত্ব দিয়ে নতুন সৃষ্টি কৰাত গুৰুত্ব নিদিয়ে মানে এতিয়া যদি আমি চাওঁ প্ৰকৃতি প্ৰকৃতিৰ যোনটো ভাৰসাম্য, ভাৰসাম্যটো ৰক্ষা কৰিবৰ কাৰণে আমাৰ ইয়াত জীৱ জন্তু প্ৰতিটো বস্তুৱে এটা এটা অ' ভাৰসাম্যতা ৰক্ষা কৰিহে মানে পৃথিৱীখন চলি আছে। গোটেই প্ৰকৃতিখন চলি আছে। এতিয়া আমি খাদ্য শৃংখল শৃংখলৰ পৰা ধৰি পেলাই আমি খোৱা বস্তুৰ পৰাই, আৰু একেবাৰে গোটেই জীৱৰ সমূহলৈকে গোটেই বস্তুবোৰে কিবা এটা ভাৰসাম্য ৰখ ক্ষা কৰি আছে। এতিয়া যদি চাওঁ আমি, এটা অ ভেকুলী হওক এটা এটা সাপেই হওক অ বা এ সিংহ হওক, এটা হৰিণা হওক। ত' চবেই মানে চাবলৈ গ'লে নিজৰ নিজৰ কাম কৰি পেলাই । প্ৰাকৃতিক মানে হিচাপে বনাই ৰাখিছে। ন'হলে এইবোৰ যদি নাথা থাকিলেহেতেনে, তেনেহলে হয়তো আজি আমি এইখন দুুনীয়াত এনেকে শান্তিৰে থাকিব নোৱাৰিলো হেতেনে। এতিয়া ধৰি লওক ভেকুলী চাইপৰ বস্তু উদাহৰণ দিল হল এটৌ যদি আমাৰ আ এতিয়া আমি পথাৰত অসম । অসমত থাকো, আমিতো অসম এখন কৃষিভিত্তিক ৰাজ্য হিচাপে তাত আমি এ খেতি কৰো। খেতি যেতিয়া তাত যেতিয়া পোক-চোক বিলাক হ'ব। পোক-চোক হ'ব, ফৰিং-চৰিং। তেতিয়া সেইবিলাক ভেকুলী-চেক লিয়ে খাই পেলাই মানে
উম। উম, ভাৰসাম্য ৰক্ষা কৰে।
ভাৰসাম্যতা ৰক্ষা কৰে, টো বচাই সেইবিলাক। তো আকৌ সিহঁতক খাই পেলাই । জীয়াই থাকে আৰু সাপেওতো আমাৰ মানুহক থাকে। সাপে বি বায়ুমণ্ডলৰ বিষাক্ত গেছসমূহ সেৱন কৰি পেলাই মানুহক বচাই ৰাখে। হয় নে নহয়? আকৌ তেনেকৈ যেতিয়া সাপৰ পৰিমাণটো বাঢ়ি যাব তেতিয়া আকৌ তাকো বেলেগে তেনেকে গ্ৰহ হেৰি কৰিব সেৱন কৰিব। এতিয়া হৰিনা যে হৰিণা আছে, হৰিণ এটা ছাগলী হ'ল, ছাগলী টাইপ হৰিণা-চৰিণা এইবিলাক যেতিয়া বেছিকে হৈ যায় ন, বেছি হৈ গ'লে--অ অ', যেতিয়া সিহঁতি খেতি-পথাৰৰ অনিষ্ট কৰিব। খাদ্যবোৰ খাই, তেতিয়া সিহঁতক অ তেতিয়া বাঘ সিহঁতক খাই পেলাব আৰু তেতিয়া মানে কি হব সেই বস্তুতটো মানে খাদ্য শৃংহলৰ মাজেৰে এ চলি থাকে মানে ৰক্ষ্যা কৰি আৰু সেই বস্তু চলি যদি চলি যদি আছে বৰ্তমান তো সেইটো ভালকে চলাই থাকিব লাগে আৰু সেই বস্তুটো যদি আমাৰ এতিয়া যোনবোৰ সেইটো হৈছে জৈৱ বৈচিত্ৰ্য। সেই জৈৱ বৈচিত্ৰ্যটো যদি বৰ্তাই ৰাখে সেই বৰ্তাই ৰাখিবৰ কাৰণে আমাক তা তাৰ কাৰণে বনঞ্ছ বা হেৰিৰো দৰকাৰ হব। যেতিয়া বনাঞ্চল থাকিব তেতিয়াহে আমাৰ সম্পদ সমূহ
হয় হয়, পাইছো পাইছো, উম। ঠিকেই কৈছে। কাৰণ এইটো অকল যে বনাঞ্চলে অকল জীৱ জন্তু বা হেৰিয়াকে মানে বচাই নাৰাখে। তেনেকে এতিয়া হৈ গ'ল, গৰা খহনীয়া। যিটো নদীৰ পৰা হয়। সেইবিলাকতো গছ গছনিত বহুত বহুত মাত্ৰাতে ইয়াৰ মানে কি কয় বচাই গৰাখহনীয়া হওঁক আৰু আৰু যদি ক'ব যায় মানে খাদ্য শৃংখলতটো বচাবলেতো গছ গছনিটো মেইন উদ্দেশ্য
উম, হয়, হয়। বনাঞ্চলে আমাক লগতে আপোনাৰ আমাৰ যোনবিলাক খাদ্য আছে সেইবিলাক ক'ত দিব যে মাটি নবুজি এইবিলাককে দিয়ে সেইবিলাকো দিব আৰু লগতে আমাৰ যদি কিবা এয়া হেৰি বস্তু আছে এতিয়া গছৰ পৰা যোনবিলাক কাঠ কাঠৰ পৰা খৰি হৈছে সেইবিলাকো আমাক দি আছে। নিজৰ মানে ব্যৱহাৰ কৰাই আছে আৰু। আৰু লগতে আমি যোনটো অক্সিজেন লৈ আছো সেইটোতো গছ-গছনি
উম, হয়, হয়। মানে বনাঞ্চলৰ অবিহনে জীৱমণ্ডল একো কাম নাই।
সেইটো বনাঞ্চল নাথাকিলে জীৱ মণ্ডলৰ কোনো কাম নাই আৰু। বনাঞ্চলে আপোনাক আনকি আমাৰ জোনটো এতিয়া বৰ্তমান গোলকীয় উত্তাপ বৃদ্ধি হৈছে, তাৰো ক কাৰণ বনাঞ্চল ধ্বংস হৈ গৈছে। ত' বনাঞ্চল ধ্বংস কৰাৰ কাৰণে আমাৰ মানে লাভ একো হোৱা নাই, কাৰণ কি আমাৰ হাজাৰত হাজাৰ কি, আমাৰ বহুত লাখত মানে লচহে হোৱা দেখা গৈছে মানে। এতিয়া যদি আমি আৰু ভৱিষ্যতে আৰু বনাঞ্চল ধ্বংস কৰি যাওঁ নহয়, তেনেহলে আম মাৰ আহ আজি যিমানতো লছ আছে তাতকে হাজাৰ দহ হাজাৰ লাখ কোন মানে বেছিহে আৰু লষ্ট হোৱা দেখা পাব। এটা সময়ত গৈ পেলাই আমি মানে এতিয়া যেনেকে দিল্লী চ চাইডত ধৰক, তাত মানে ভাল অক্সিজেন নাপায়। পিউৰ অক্সিজেন নাপায় মানে তাত। মাস্ক পিন্ধি থাকিব লাগিব, অক্সিজেন মাস্ক পিন্ধি থাকিব লাগিব।
হয়। সেইকাৰণে দেখাওঁ গৈছে ন।
উম হয় তাকে এ ইেইটোৱে বেমাৰ আজাৰ বাঢ়িছে।
হয় হাৰ্টৰ প্ৰব্লেম, আৰু মানুহৰ যদি চাব যে আগতকে যোনটো জীয়াই থকা যোনটো এটা পৰিমামান, সেইটো কমি আহিছে আগতকে দিনক দিনে। কাৰণ আজিকালি ফ্ৰেছ এয়াৰ বা ফ্ৰেছ বতাহ নোপোৱাই হ'লো। যতে যাওঁ চব উম বিশুদ্ধ বায় বায়ু নাই, আৰু সেইকাৰণে পৰাপক্ষত আমি এ নি নিজৰ জন্মদিনত হ'লে এজোপা হ'লেও গছ ৰুব লাগে। আৰু যোনটো বিশ্ব পৰিৱেশ উম, দিৱস পাতে। অ', ভাৰতত সেইটো আচলতে বহুত প্ৰতিজন ভাৰতীয় এজোপা হ'লেও ৰুব লাগে, মানে এইটো মানিব লাগে ভালদৰে দিৱসটো।
হয়, হয়, বনাঞ্চল ধ্বংস হয়, মেই-মেইনলি আমি বনাঞ্চল ধ্বংস কৰি কৰিব নালাগে আৰু বাই চাঞ্চ যদি গছ, চচ কাটিছোঁ এ, এ, আৰু চাৰিজোপা বা দুজো-পাঁচজোপা গছ ৰু'ব লাগে আৰু। হয়, হয়। ভাল লাগিছে আপোনাৰ কথাবোৰ শুনি। অ'' হয়, হয় বাৰু তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰ। এনেকৈ কেতিয়াবা আপোনাৰ যিমান খিনি কব লগীয়া থাকে ক'ব, মইও আপোনাক জনাম কথাবিলাক ভালকে, এনেকে পাতিলে ভাল লাগে।
হয়, হয় দিয়ক উম, উম, উম।